অ শুনিছোঁ শুনিছোঁ কি খবৰ আৰু পিছে?
খবৰ খবৰ ভাল। তোমাৰ কেনে?
ভালে আছো আৰু বোলো বহুত দিন মনত পৰি আছিল, বোলো ফোনে কৰো আজি কাৰণে কৰিলো আজি।
হয় হয়। কোৱা এনে কি মইতো আছো এনে।
অ' ঠিকে আছে। অলপ আজি এনে এটা বোলে আজি ভাবিলো অলপ তোমাৰ লগত এই কিছুমানৰ সৰু কালৰ স্মৃতিবোৰৰ কথা অলপ মানে আলোচনা সেই পাতিম বুলি ভাবিলো আৰু মনত পৰি আছিল বোলো তোমাৰ লগতে অলপ পাতো তোমাৰ কেনেকা সৰু কালৰ স্মৃতি এেনেকুৱা মানে সেইকাৰণে ফোন কৰিলো আৰু আজি।
হয় হয় ঠিকে কৰিছা আৰু কথা পটোও পাৰো মানে আছে ব স্মৃতিবোৰ সৰুকালৰ।
অ' কেনেকুৱা মানে?
উম সৰু কালত কি আৰু মানে ক'বলৈ গ'লে সৰু কালৰ যিটো বেষ্ট ভাৰ্জন আছিল আৰু মোৰ। এতিয়া মানে লাজ কৰো ভয় কৰো ন, সৰু কালত এইবিলাক নাছিলে বিন্দাস আৰু। খেল ধেমালিবি একো টেনচন নাছিলে।
হয় হয়।
মানে পুৱ উঠি কিনে এইটো ভবা যায় কি আজি কি খেল খেলিম।
অ' সটো হয় হয় হয় হয় সনেকাইে আছিল। হয় হয়।
আৰু মানুহৰ মৰমো পায় সৰুতে।
উম ঠিকেই কৈছা ঠিকেই কৈছা।
তোমাৰ
মোৰ সৰুতে মৰম আদৰ মইতো গাঁওঁতে গাওঁতে জন্ম হৈ ছিলো সেইকাৰণে আৰু বা খুৰা খুুৰীহঁতৰ মৰম মৰমো পাইছো। খেলা চলা আগতেতো সৰুতে আৰু তুমি যে ক'লাই যিহেতু আহ উঠা আৰু খেলা খেলা ধূলা কৰা, এতিয়াহে ন কি আৰু সৰু কালৰ স্মৃতি লগোৱা যায় উঠা তাৰ বিচনা পৰা উঠা খেলা ধূলা কৰা ভাত খোৱা আৰু খেলা শুই থকা ৰাতি এনেকুৱাই আছিল।
হয় ঠিকে কৈছা।
তাৰ পিছত অলপ ডাঙৰ হ'লো, ডাঙৰ হৈ অলপ অ' এতিয়া ক্লাছ ওৱান টু মানে তেতিয়া গ'লো তেতিয়া স্কুলত গ'লো। স্কুলতো পাই লাগিল স্কুলৰ ল ল লগৰিয়া বুলা কোনতো নতুন ল লগৰিয়া।
হয়।
এনেকুৱাই আৰু।
আৰু মানে স্কুলটো বন্ধুত্ব দ দষ্ট। সেইটো মানে স্কুলতে মানে ভাল লাগে, মানে আৰু কলেজ পোৱাৰ পিছত আৰু ভাল নালাগে।
হয় হয় হয় ঠিকে কৈছা ঠিকে কৈছা।
সৰু কালৰ দষ্টবিলাক মানে ভাল আছিলে আৰু।
হয় হয় হয় ঠিকে কৈছা তুমি।
এতিয়া আমাৰ লাজ টেনচন মানে কামৰ টেনচন সৰুতে এইবিলাক নাছিলে, বিন্দাস আৰু।
হয়। ঠিক কৈছা তুমি, স্মৃতিবোৰ মনত পৰে কেতিয়াবা।
পৰে পৰে ভাল লাগে কিন্তু।
উম।
এতিয়াও মানে আগৰ বন্ধুবিলাকৰ লগত মিলিব লাগে কথা পাতিব লাগে।
হয় হয় হয়।
এতিয়া ভাল লাগিব আৰু কথা মনত পৰিব লাগে।
উম ঠিকে আছে। আগৰ কথা বহুত মনত কৰে আগৰ কথাবিলও গৰু।
হয়।
সেইকাৰণে।
এতিয়া তুমি লগ কৰা নে নকৰা আগৰ লগবিলাকক মে আছে। একেলগে আছ লগ কৰি ৰাখা।
আগৰ ক লগ কৰো লগ কৰো লগ কৰোো লগতো কৰোৱেই মই। আ বিলাকৰ লগৰ বিলাকৰ লগত। কেতিয়াবা গ'লে কৰ'ৰবাত কিবা দেখা পাও, মাতে। কি খবৰ? কি কৰি আছা? এতিয়া কি কৰি পঢ়ি আছা সেনেকে মাতে। এইবোৰ দিনবোৰ আৰুতো ঘূৰি নাহে কেতিয়াও।
নাহে, নাহে।
তুমি ক'ত ডাঙৰ হৈছে ইয়া চহৰত নে গাঁৱত?
মইতো জন্ম পাইছিলো চহৰতে তাপিছত চহৰৰ পৰা গাঁৱত আহলো গাঁৱৰ পৰা আৰু চহৰত গলো আৰু গাঁৱত আহইিলো মানে অলপ অলপ মানে দুটাতে আছো মানে।
উম, উম, ঠিকে কৈছা। মোৰতো গাঁৱত জন্ম হৈ কিনে গাঁৱত তাতে জন্ম হৈছো যিহেতো কিন্ত চহৰতো আহ চহৰত চহৰত তাৰ পিছত গা চহৰত গুচি আহিলো।
হয়।
গাঁৱত এনে যাওঁ কেতিয়াবা কেতিয়াবা ভাল ভাল ভাল লাগে আৰু মানে বিহু বিহুৰ বতৰ হওক বা কিবাৰ যিকোনো অনুষ্ঠান হওঁক। তেতিয়া যাওঁ আৰু গাঁৱত।
গাঁও ভালে, কিন্তু গাওঁ নেচাৰেল ধৰি লোৱা লেতেৰা নাই, বায়ু বতাহটো ভাললাগে খেতি বাতি
উম, ঠিকে কৈছা হয়।
মানে গাঁৱৰ ক'বলৈ গ'লে খেতিটোৱে মানে শুৱনি আৰু গাঁও-গাঁওখন শুৱনি কৰি তোলে।
অ', হয়, হয়। কাৰটো এ, ৰোগাৰ খেতি বাতিবোৰ ভাললাগে এতিয়া, এতিয়াও, এতিয়াও বহুত খিনিয়ে চাওঁ।
কিন্তু আজিকালি এইবিলাক মানে নোহোৱা হৈ যায় আছে গাঁৱতো, গাঁও মানে চহৰৰে হ'বলৈ ধৰিছে।
উম, উম, ঠিকে কৈছা তুমি। গাঁৱৰ এতিয়া বহুত খিনি আৰু, চহৰৰ উম, ঠিকে কৈছা হয়। চহৰতটো বহুত কমি, কমি যায় আছে। পিছে, তুমি গা- গাঁৱলে যোৱা নে নাই?
মইতো এইয়া গাঁৱতে আছোঁ মানে এতিয়া।
অ'।
চহৰৰ পৰা মানে গাঁৱত আহিলোঁ।
অ', কেনেকুৱা পৰিৱেশ তাৰে?
ঠিকে আছে কিন্তু আগতে বেছি ভাল আছিল, এতিয়াও ভালে লাগে থাকি।
উম, ঠিকেই কৈছা গাঁৱৰ পৰিৱেশটো ভালেই।
হয়। মানে গাঁৱত অলপ মানে আত্মীয়তা পোৱা যায় মানে মানুহবিলাকৰ, চবেই এইটোৰ সেইটোৰ কথা কিন্তু চহৰত নাই, চহৰত মানে নিজৰ লগতে ব্যস্ত হৈ থাকে।
উম, হয়, হয়, হয়, হয়। ঠিকে কৈছা। চহৰত আৰু মানে ব্যস্ত নিজৰ লগতে ধৰা। এনেকুৱা মানে চহৰত অহা যোৱা নহয় যিহেতু সেইকাৰণে এ, চব কথা বতৰা এনেও পতা নহয়। গাঁৱতো এতিয়া তুমি ঘৰৰ পৰা ওলাই গ'লেই দুজন এজন লগ পালা মা কথা বতৰা পালা, কথা বতৰা পাতা এনেকুৱা ভাল আৰু।
উম, চহৰতটো চবৰে কামে ন, চবৰে কামতে ব্যস্ত।
উম,
গাঁৱত ধৰি লওঁক খেতিতে খেতি কৰিবলৈ গ'লা বহুত মানুহ লগ ক'লা লগ বাঢ়িল। লগ পালা তাতে কথা হ'ল।
ঠিকে হ'ল। ভালে আছে ঠিকে আছে গাঁৱৰ ওপৰত এনে পুখুৰী বাৰু যোৱা নে নাই?
যা যাওঁ ফাল লাগিধু চ পুখুৰী
অ' কাৰ পুখুৰী পুখুৰীবত গা চা ধুৱ নাই?
দৌটো। তুমি মালে চৰতে থাক ন?
মই চহৰতে চহৰতে যে চহৰতে থকা থকা যায় আৰু।
তাতে মানে এনেইুখুৰ চুখুৰ আছে ন?
পুখুৰী এনেকুৱাতো নাই চহৰ ওৰত পুুৰী চহো পুখুৰীয়ে নাহে।
খাল খাল তাতে নাপায় ন। নাই সব মানে কুোৱা ধৰি কল এইবিলাক
হয়, হয়, হয়, হয় ঠিকেছে। ঠিকেই কৈছা তুমি আৰু তোমাৰ কব যদি এই কি কোৱা আৰু আৰু কি স্মৃতি আছে সৰু কালৰ এনেকুৱা ভাল। সহজতিয়া মনত পৰে মানে আৰু মনত পৰি থাকে আৰু কেতিয়াবা কেতিয়াবা।
অ' সৰু কালৰ স্মৃতি ধৰি লোৱা কনফিডেন্ঞ্চ বহুত আছিল মানে সৰুতে।
অ'।
মানে নহক কথা পাতিব পাৰে আৰু খোলা খুলি।
হয়।
এতিয়া এতিয়া মানে সেইটো নাই লাছ লাগে ভয় লাগে।
সেইটো হয় ন' কি চেল
তোমাৰ এনে কিছুমান আছেনে?
মোৰ এনেকুৱা মানে এজন মানে আছিল আৰু মানে ধৰা লগৰ এজন আছিল। ব ভাল আৰু ঘৰুব এতিয়াও আছে।
হয়।
নথকা নহয়। আহ সৰু কলে ভাল বন্ধু আছিল মানে কি আৰু কৈছিলো আৰু। ফাৰ বন্ডু স্কুলত মানে একেলগে পঢ়িলো আমি তাৰ পিছত মেট্ৰিক পাছ কৰিলো এখন স্কুলৰ পৰাই আমি। তাৰপিছত সি, বেলেগখন কলেজৰ মানে সি আৰু দেউতাকৰ চাকৰি কৰে সেইকাৰণে সি মানে বেলেগ গুচি গ'ল আৰু গাঁও গাওঁতে মানে,
হয়।
চাকৰি কৰাৰ ভিতৰত গুচি গ'ল বেলেগ জাগাত গুচি গ'ল ঠাইত গুচি গ'ল। পিছত মানে আৰু বেলেগ স্কুলতো নাম লগালে, মই আৰু ময়ো বেলেগ স্কুলত নাম লগালো এনেকুৱা এইকেইটা মাত মাজে মাজে কথা বতৰা হয় আৰু সৰু কালত, এতিয়া আমি একলগে খেলো একেলগে ভাত খাইছিলো একেলগেই বগৰী চগৰী বুতুলিব যাওঁ, ক'বাত ক কৰবাত কৰবাত সেনেকুৱা, চুৰ কৰি কেতিয়াবা এই কি কয় কেতিয়াবা কভাৰ মানে ধৰা ক'বাত গছ আছে ক'ৰবাৰ ঘৰত, তাতে যাই কিনে মনে মনে যাই কিনে লৈ আনো এনেকুৱা আৰু মনত পৰে। এতিয়াও
ভাল লাগে আৰু মানে, বন্ধুৰ লগত এয়া খেল ধেমালি কৰি মানে
হয়, হয়, হয়, হয়, ঠিকে কৈছা ভালেই লাগে দিয়াচোন। যিমান যি হওক সেইদিন আৰু যোন ঘূৰিটো নাপায়।
নাই, ঘূৰি নাপায়।
হয়।
মই আজিকালি ল'ৰা ছোৱালীক মানে এইটোয়ে কওঁ মানে ভালকে এনজয় কৰিবা সৰু কালৰ স্মৃতিবোৰ। পিছততো ডাঙৰ হ'লে আৰু এইবিলাক নাপায়।
হয়, হয়, হয়, হয়, ঠিকে কৈছা তুমি এইটো কথা। আৰে হয়, স্মৃতি বোৰটো আৰু ডাঙৰ হোৱাৰ লগে লগেতো সেইবোৰ স্মৃতি অতীত হৈ যায় আৰু যে তুমি ডাঙৰ হৈ হেইতোকটো আৰুতো নোপোৱা। আৰু সেইটো কৰিবৰ কাৰণে যদি সেনেকুৱা যদি সৰুতে কোৱা, মানে এ ডাঙৰ হোৱাৰ লগত সৰু অ' কৰিব যোৱা নিজৰো লাজো লাগে অলপমান
হয়, লাজ লাগে। এটো ব্যস্ত হয় না ডাঙৰ হ'লি ব্যস্ত হৈ যায়।
উম। সেইটো হয়, ঠিকেই কৈছা তুমি ব্যস্ত জীৱন।
তথাপিও অলপ সময় ওলাব লাগে মানে ব্যস্ত হ'লেও।
ঠিকেই কৈছা তুমি, সময়টো ওলাব লাগে অলপ। তেতিয়া মানে মনত গ'লে মানে আলোচনা কৰিব লাগে, সকলোৰে লগত
পাতিব লাগে সকলোৰে লগত।
উম দিয়া, উম ঠিক আছে দিয়া।
অ' দিয়া তে, ভাল লাগিল কথা পাতি ন?
পিছত আৰু মই এদিন ফোন কৰিম, তুমি এবাৰ ফোন কৰিবা মোক।
হয়, হয়, ঠিকে আছে দিয়া।
দিয়া তে